অ কয় তেতিয়া তোৰ মাতটো শুনা নোপোৱাই গৈছিলো।
কিয় বা এই নেটৱৰ্কৰ কাৰণে প্ৰব্লেম দি আছে চাগে।
অ হব পাৰে?
বাকী কি কৰি আছ?
বাকী এনে আছিলো ৰ বহি। তই?
ময়ো আছোঁ এনে।
অহ ভাত খালী?
ভাত নাই ৰ খামহে অলপ দেৰিকে। তই খালি?
নাই নাই মইও খাম বাৰো অলপ পাছত।
মনে বাকী কটো যোৱা নাই ওলাই চোলাই?
ন যাবি এই দিপৰীয়া আৰু আমাৰ ইয়াতে মানে গুৱাহাটী চিটিত ঘুৰা জোগা খতম হৈ গৈছে। চব জোগাতে গৈছে ন ঘূৰিব লগা এতিয়া ঘুৰিব লগা জগা নাই, আগতে মানে মন গিলে দীপৰবিল যা, এটিয়াতো দীপৰ বিলৰ অৱস্থা জানাই। কি ঔষত দিছে গছ চছ কাটি কিনে মানে তে আগতে তাতে চবেই যায় হাৱা খাব এতিয়া গছ চছ কাটি অৱস্থা বেয়া কৰি দিছে।
তাকে এতিয়া গৰমত ঠাণ্ডা জিৰণি ল'বলৈ জাগাই নাই।
সেই এতিয়া মানে তো দিপ- পৰ বিল যাই লাভ নাই আৰু তোৰ গ'লে ডাইৰেক ৰানিৰ চাইডে যা তই লোকেল ধাবাত যা।
হু হু।
তে আৰু দীপৰ বিলত যাই একো লাভ নাই। খাবাৰ কাৰণে যোৱা ভাল।
তাকে।
ৰানী চাইডে বহুত দূৰ হৈ যায় না। এই পামহি হৈ যৱা ৰাস্তাটো টো মাৰি দিছে না কামৰ কাৰণে। এই আজৰা হৈ ঘূৰি যাবা লাগে।
অ বহুত দূৰ হৈ যায়।
সেয়ে যাব ইচ্ছা নাযায় সেইকাৰণে।
তাকে এই ৰাণী ৰাস্তাটো মানে কি ইফালেদি বন্ধ কৰি দিলে নেকি?
ইফালদি মানে ব্ৰিজ বনোৱা কাম চলি থকাৰ কাৰণে
অ ব অ মানে কামটো চলি আছে এতিয়া।
অহ কাম চলি আছে মানে নহ'লে অ ব্ৰিজখন হোৱাৰ পিছত হৈ যাব। তোৰ মানে বোলে নহ'লে বোলে বোলে ট্ৰেইনত আগত আহি বোলে বহুত হ
উম উম হাতী মৰিছে, সেইটো কাৰণে। বহুত আগৰ পৰাই হৈ আছে এইটো বস্তু।
অ। সেইটোৰ কাৰণে মানে হেই কৰি দিছে আৰু এতিয়া আৰু সেই ভাল দেখাত নাই আৰু। আগতে যেনে চবে পিকনিক খাইছিল তাতে।
উম এইটোৱে।
খাৱা বস্তুৰ দোকান পাইছিল। তোৰ চিকেন ষ্টিক চিক। সেইবোৰো মানে গুচাই দিছে আৰু এতিয়া দোকান বোৰে।
দোকান সেইবিলাক চব নাই আৰু এতিয়া। উ-উ উম বাকী কথা এটা আলোচনা কৰোঁ বুলি ভাবিলোঁ তোক-তোৰ লগত।
অ‌ ক।
মানে আলোচনাৰ বিষয়টো হৈছে মানে চা ভাল মানুহ। তো আমি সদায় মানে চা আমাৰ চবে এজন ভাল মানুহ বুলি চিনাক্ত দি দ মানে বহুতে বহুত কাম কৰে হয় নে নাই? তেনেকে আমি প্ৰায়ে কও যে তেওঁ এজন ভাল মানুহ। কিন্তু কেতিয়াবা তই ভাবিছনে মানে আচলতে ভাল মানুহ কাক কোৱা যায়?
এইটো মানে চিন্তা কৰিব লগা এটা প্ৰশ্ন কাৰণ আজিৰ সমাজত হন তাৰপিছত মানে পদ হওক আৰু তোৰ সফলতা বস্তুতোক বহুত গুৰুত্ব দিয়া হয়। কিন্তু এইবোৰ থাকিলেই যে মানুহজন ভাল হ'ব এইটো নহয় আৰু।
নহয়, নহয় মানে ছা মোৰ মতেদি যদি ভাল মানুহ হোৱাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ সফলতা কাৰণ ধন সম্পত্তিতো এদিন হেৰাই যাব পাৰে। কিন্তু
উম উম।
পদবি মানে সলনি হ'ব পাৰে, কিন্তু মানুহৰ যিটো ভাল চৰিত্ৰ আৰু এই ভাল ব্যৱহাৰ, সেই মানুহৰ মানে মনত সদায় মানে চিৰদিন থাকি যায় মানে।
সেইটোয়ে মোৰ মতেটো ভাল মানুহ মানে সেইজন আৰু যিয়ে নিজৰ আন লগতে মানে আনকো ভাল কথা শিকাই ভাল কথা কয় আৰু।
হম।
আৰু বেলেগৰো ভালটো ভাবে।
ভাবে-ভাবে মানে যিয়ে তোৰ মানে ইছ-ইচ্ছাকৃতভাৱে মানে কাকো মানে কষ্ট নিদিয়ে বা মিছা কথা কৈ মানুহক মানে
প্ৰতাৰণা নকৰে, মানে আনৰ সফলতাত মানে ইৰ্ষা নকৰে আৰু। সেইবোৰে আৰু ভাল মানুহৰ গুণ।
সেইটোৱে মানে সিহঁতৰ এটা বহুত ডাঙৰ গুণ আছে যে সিহঁত মানে মনৰ পৰাও ভাল আৰু বাহিৰৰ পৰা একে থাকে। এনেকুৱা নহয় যে তোৰ মনত ভাল দেখাই বাহিৰত বেয়া এইটো নহয় আৰু তোৰ বাহিৰত মানে ভাল দেখুৱাৰ চেষ্টা নকৰে আৰু সিহতে। তেনেকুৱা মানে সিহঁতে মানে এ নৰ্মেল যিটো সিহঁতৰ নেচাৰ সেনকে থাকে আৰু।
সেইটোৱে, ৰিয়েল নেচাৰ যিটো অৰিজিনেল নেচাৰ। আৰু মানে চা বহুতেটো ভাবে যে ধনী মানুহে স-স-সকলোতকে সফল। কিন্তু ধনী হ'লেই যে ভাল মানুহ হয় সেইটো মানে। মানে কয় নেকি আৰু মানে ভাল মানুহ মানে ধনী হ'লেই যে কোৱা যায়।
সেইটো ধনী হোৱাৰ লগত কথা নাই। এইটোৰ মানে মিছা কথা যে এইটোৰ ধনী মানুহৰ সুবিধা বেছি। কিন্তু সিহঁতৰ মনটো ভাল। দয়া, সততা, মানৱীয়তা সিহঁতে কিনিব নোৱাৰে আৰু।
ত নোৱাৰে আৰু মানে চা বহু সাধাৰণ মানুহ দেখিছো মানে মইও। যিসকলে মানে নিজৰ কা কম উপাৰ্জনৰ সমাজতো মানে আনক সহায় কৰি আহিছে। আৰু আনহাত কিছু আনহাতে মানে কিছুমান মানুহ আছে যোনবোৰ ধনীও হয়। কিন্তু পইচাৰো সিহঁতৰ একো অভাৱ নাই। কিন্তু মানে সিহঁতৰ মনটো মানে বহুত সৰু মানে।
সেইটোৱে মানে মানুহৰ মূল্য সিহঁতৰ ধনেৰে নহয় আৰু। ব্যৱহাৰেৰে মানে গ'ম পোৱা যায় কোন কেনেকুৱা।
উম, তাকে, তাকে। আৰু মোৰ মতে চা ভাল মানুহৰ প্ৰথম গুণটো হৈছে সততা। তাৰ মানে সততা মানে মানে কেৱল মিছা নোকোৱা নহয়। মানে নিজৰ কামত ধৰ নিজৰ দায়িত্বত আৰু নিজৰ মানে প্ৰতিশ্ৰুতিত মানে সৎ হোৱা আৰু।
উম সিহঁত মানে তোৰ যদি এজন ব্যৱসায়ীয়ে গ্ৰাহক কক যদি নথগে আৰু যদি এজন শিক্ষকে যদি মানে ভালকে পঢ়ায়। আৰু এজন কৰ্মচাৰী মানে নিজৰ যদি দায়িত্ব খিনি ভালকে পালন কৰে, তেওঁৰ মানে সততাৰ পৰিচয়টো তাতে গম পোৱা যায় আৰু কোন কেনেকুৱা।
হয়-হয়, আৰু মানে ভাল মানুহৰ মানে আন এটা গুৰুত্বপূৰ্ণ গুণ হৈছে দয়া মানে। বহুত মানে দয়ালু থাকে
সেইটোৱে
আৰু যদি দয়া কিন্তু মান কিন্তু এটা কথা দয়া মানে- মানে কেৱল দুখীয়া মানুহক ধন দিয়াই নহয় কিন্তু। হা মানে কেতিয়াবা ধৰ এজন মানুহ কথা কথা মন দি শুনা বা বিপদত সাহস দিয়া আৰু ধৰ অসুস্থ ব্যক্তিক খবৰ লোৱা বা কাৰোবাক মানে সন্মানজনক ব্যৱহাৰ কৰা মানে দয়া বোলে।
সে আৰু সহানুভূতি মানে তোৰ আনৰ দুখ অনুভৱ কৰিব পৰাটো আৰু। আৰু তোৰ যিজনে মানে আনৰ কষ্টটো বুজি পাই সি মানে বেলেগক আঘাত কৰব' নোৱাৰে আৰু।
নোৱাৰে, নোৱাৰে আৰু মানে ভাল মানে মানে সকলোকে সন্মান জানে জ জনাই মানে বুজিছ ন? সকলোকে সন্মান কৰিব জানে। আৰু সন্মান মানে কেৱল বা ধনী বা ডাঙৰ মানুহকে দিব নাল লাগে বুলি নকয় কিন্তু। ঘৰৰ কাম কৰা ব্যক্তিয়ে হওক বা কৃষক বা চালক বা দোকানী বা বৃদ্ধ বা শিশুসকলকো মানে সকলো মানুহকে মানে আমি সন্মান দিয়াটো মানে আমাৰ কাৰণে মানে এটা গুৰুত্বপূৰ্ণ কথা আৰু মানে চবেই সন্মান মানে সন্মানৰ যোগ্যতা বুজিছ ন? চবে সন্মান চবে সন্মান বিচ চাৰে আৰু
দিবি চব মানুহকে এ একে নজৰেৰে চাই সন্মান দিব লাগে মানে।
মানে তই কি ভাব মানে যে ক্ষমা কৰা কৰিব পৰাটো মানে ভাল মানুহৰ লক্ষণ নেকি?
এইটো হয়, কাৰণ তোৰ চব মানুহে ভুল কৰে দেচোন। এনেকুৱা নহয় যে চব ধোৱা তুলসীৰ পাত। কিন্তু তোৰ সৰু-সুৰা ভুলৰ কাৰণে চিৰদিন টো খং কৰি থাকব' নোৱাৰা ন তই। সেইকাৰণে এদিন হলেও পাহৰি যাবি। সেইকাৰণে এই বস্তুটো ভাল গুণ হিচাপে ৰখা ভাল আৰু।
ভাল- ভাল আৰু মানে চা, ক্ষমা কৰা মানে তোৰ অন্যায়ক মানে সমৰ্থনৰ কৰা নহয় মানে, মানে চা বৰ ঞ্চ ঘৃণাৰ সলনি মানে আমি বুদ্ধিমত মত্তাৰেও মানে সমস্যা সমাধান কৰিব পাৰোঁ
সেইটোৱে আৰু তোৰ ইয়াত বিনয়ৰ কথা উল্লেখ কৰিব লাগব দেচোন, বহুত - বহুত মানুহে মানে তোৰ সফল হোৱাৰ পিছত অহংকাৰ ৰী হৈ যায় ন পইচা অহাৰ পিছত কিন্তু যিজন আচল ভাল মানুহ সি মানে কেতিয়াও মানে নিজৰ সফল হোৱাৰ পিছতো নিজৰ মানে আচল বিহেভিয়াৰটো সেনেকুৱাই ৰাখে মানে পইচা অহাৰ পিছত সি মানে কাকো সৰু- ডাঙৰ ভাবি নাথাকে আৰু
মানে তেওঁ জানে যে মানে জীৱনত সকলোৰে অৱদান থাকে আৰু যেনে যেনেকে ধৰ পৰিয়াল হওক, শিক্ষক বা বন্ধু সহকৰ্মী আৰু সমাজখনৰ মানে চবৰে মানে এটা সেয়া থাকে
অ সেইয়ে আৰু মানে পইচা অহাৰ পিছত তই বদলি যাবি এটো নহয় আৰু যোন যেনেকুৱা মানে সেনেকুৱাই থাকব লাগে আচলতে সেইটোৱে মানে আচল আৰু সৎ ব্যৱহাৰ
সেইটোৱে, আৰু মানে ভাল মানুহ হ'বলৈ- হ'বলৈ লাগিলে মানে মানে সৎ মন থাকিব লাগিব তোৰ লগতে তই ভাল ব্যৱহাৰ কৰিব জানিব লাগিব মানুহক, সহানুভূতি জনাব লাগিব লগতেটো দয়া বিনয় সন্মানবোধ আৰু মানে আনৰ মংগল চিন্তা কৰাৰ মানে তোৰ সেইখিনি মানু ৱটা থাকিব লাগিব আৰু
ভাল কথা জানাতোৱে, যথেষ্ট নহয় আৰু এইবোৰ মানে সদায় মানে জীৱনটোত পালন কৰাতোৱে গুৰুত্বপূৰ্ণ আৰু
সেইটোৱে, সেইটোৱে বাকী যদি আমি আৰু এটা কথা আলোচনালৈ কৰিবলৈ যাওঁ চা মানে কেৱল ভাল কথা কোৱা মানে ভাল কথা জনোৱাটোৱে মানে যথেষ্ট নাথাকে মানে সেইবোৰ মানে দৈনন্দিন জীৱনত মানে পালন কৰাটো মানে অধিক গুৰুত্বপূৰ্ণ আৰু মানে ক'লেই ন নহয় তো কৰিব লাগিব
সেইটোৱে আৰু
যদি এতিয়া প্ৰথমে পৰিয়ালৰ কথাই কওঁ এনে তোৰ মতে মানে এজন ভাল মানুহে নিজৰ পৰিয়ালত কেনে ভূমিকা পালন কৰাটো উচিত
মানে পৰিয়ালেতো মানুহৰ প্ৰথম বিদ্যালয় ন, এজন ভাল মানুহে ঘৰৰ চব সদস্যকে মৰম সন্মান আৰু সময় দিব লাগে
উম, হম। আৰু বহুতে ভাবে যে মানে চা কেৱল ধন উপাৰ্জন কৰিলেই মানে পৰিয়ালৰ দায়িত্ব শেষ হৈ যায় কিন্তু তেনেকুৱা নহয় বা মানে আচলকে যদি চাব যাঁও মানে সন্তানৰ লগত কথা হ'ল মানে বয় মানে জেষ্ঠ সমাজ মানুহৰ প্ৰতি মানে যত্ন লোৱা হ'ল লগতে তোৰ সমস্যাৰ স সময়ত মানে একেলগে থিয় দিলি মানে এইবোৰে মানে এটা সমানে মানে গুৰুত্বপূৰ্ণ লাগে মানে গুৰুত্বপূৰ্ণ হয় আৰু কথাটো
সেয়ে ত মানে যে এটা সন্তানে মাক দেউতাকৰ কথা শুনে। আৰু তেওঁলোকৰ আচৰণতটো বেছি অনুসৰণ কৰে যদি ঘৰত সন্মান আৰু ভাল ব্যৱহাৰ কৰে তেতিয়া মানে সেই সন্তানে মানে ভাল শিক্ষা লাভ কৰে আৰু
কৰে, কৰে সেইটোৱে আৰু মানে ঘৰ হ
জৰি তোৰ মানে সি বেছি খং কৰে বা কাজিয়া কৰে অক অকমান কৰে কি তাৰ প্ৰভাৱ মানে বহুত বেছি দিন থাকে আৰু সেটো মানে মাক বাপ
শিকা যায় শিকা যায় আৰু মানে এতিয়া বন্ধুটোৰ কথাই। ক অকলে চা মানে সাহিত্যকৰ মানে বন্ধু কেৱল। সুখৰ সময়ত লগত নাথাকে হয়নে নাই দুখৰ সময়তো মানে এৰি নাযায়।
তেওঁ মানে বন্ধুৰ সফল হোৱা দেখি মানে তোৰ হিংসা নকৰে। মানে মনেৰে ভাল পায় আৰু আচল। মানে মনেৰে তোৰ উইচ কৰে।
উম উম। আৰু ধৰ মানে দুজন বন্ধুৱে যদি একেলগে ধৰ। চাকৰি পৰীক্ষা দিলে হয় নে নাই। এজন ধৰ এজন ধৰ মানে চাকৰিটো পালে কিন্তু আনজন মানে উত্তীৰ্ণ নহ'ল আৰু। এতিয়া মানে ভাল বন্ধুজন মানে কেতিয়াও কব নোৱাৰে যে তোৰ ভাগ্য ভাল আছিল বা তেনেকুৱা। তাৰ মানে উল্টা তেওঁ ক'ব লাগে যে তই কষ্ট। কষ্ট কৰিছিলি সেইকাৰণে তাৰে এই সফল তাৰে ফলটো পালি এতিয়া আৰু তই।
সেইটোৱে সেইটোৱে সেইটোয়ে আৰু তোৰ মানে। তাৰ বেয়া হৈছে আৰু তাক মানে সাহস দিব লাগে আৰু। যে তই একো চেষ্টা কৰ পাৰিবি।
হয় হয় সেইটোৱে সেইটোয়ে সেইটোয়ে আৰু মানে চাহ এখ সমাজ মানে কেৱল চৰকাৰৰ দ্বাৰাইতো আগবাঢ়ি আগবাঢ়ি নাযায় হয়নে নাই।
অ অ।
মানে ছা সমাজ এখন মানে গঢ় সাধাৰণ মানুহেই। আৰু যদি প্ৰতিজন নিজৰ প্ৰতিজনে যদি নিজৰ দায়িত্ব মানে সঠিকভাৱে যদি পালন কৰে। বা আইন মানি চলে বা পৰিচ পৰিচ্ছন্নতা মানে যদি বজাই ৰাখে আৰু তেতিয়া মানে আনৰ। আৰু যদি আ আ আনৰ মানে অধিকাৰকো যদি সন্মান দিয়ে। তেতিয়াহ'লে মানে সমাজখন মানে নিজেই উন্নতি হৈ যাব উন্নতিৰ পথত যাব।
সেইটোৱে আৰু বহুত সময়ত মানে আমি বেলেগৰ ভুলটোহে বিচাৰি ফুৰো কিন্তু নিজৰ আচৰণলৈ আমি মানে নাচাওৱে আৰু আমি কি ভুল কৰিছো নে নাই। আৰু তোৰ সমাজ। সলনি কৰা আৰম্ভণি মানে নিজৰ পৰাই হয় আৰু।
হয় হয় আৰু বহুতে ভাৱে যে ম।